হেল্ল'।
হেল্ল'।
অ, কোৱা।
হা?
কি কৰি আছা?
অ, মই এনেই বহি আছোঁ। অহ, শুনা পাইছোঁ মই এনেই বহি আছিলোঁ দিয়া, তুমি কি কৰি আছা?
এ, এনে মইও বহি আছোঁ চাব
অহ, চাহপানী এতিয়া কোনে চাহ চাহ পানী খাই নো এতিয়াতো খোৱা নাই আৰু এই চাহ পানীটো গধূলিয়ে খালো, তুমি খালানে?
উম, মইও গধূলি খালো।
অহ, হয় নেকি এতিয়াতো এই ভাত খুৱাই টাইম হল চোন তুমি এতিয়াই চাহ পানী খোৱাতো কথা কৈছা এতিয়া ভাত পানী হোৱা টাইম হ'ল মানে চাহ পানীটো এনে গধূলে খাও ন আমি ইভিনিঙতে খাওঁ তুমি এতিয়া সুধিলে মই ভাবিলো আৰু, মই খাওঁ আৰু চাৰিটা পাঁচটা মানত খাওঁ।
অ' কিহৰ লগত খালা আজি?
আজি খালোঁ আৰু চাহ খালোঁ আৰু এই ব্ৰেড খালোঁ আৰু অলপ কাটা নিমকি যে থাকে সেইটো নিমকিটো খালোঁ। উম উম হয় আৰু তুমি কি খালা?
মই চাহ নাখাওৱে।
অ' চাহ নোখোৱাতেই অলপ পাছতে কলাচোন তুমি চাহ খা-খালা বুলি।
নাই খোৱা খোৱা নাই মানে তুমি খালানে বুলি সুধিলোঁ।
অ', অ', মানে তুমিও কৈছিলা মানে শুনা পাইছিলোঁ মই যে তুমি কৈছিলা যে ভাত পানীতো এতিয়া ব ভাত পানী
অ'।
ভাতটো বনাম কিন্তু পানী নবনাই ন'। তুমি কি কথা কৈ আছা পানীও বনাই নেকি কিছুমানে।
তোমাৰ আঞ্জাৰ লগতো পানী বনাই ন আঞ্জাত পানী নিদিয়ে নেকি।
ভাত আৰু আঞ্জা বুলি কোৱা ভাত আঞ্জা বনালে বা বনালা নে সেই তুমি সুধিব লাগে ন দুই সেই ভাত পানী বনালে নে পানী থৰি নে বনাই পানী নবনাই।
পানী কিয় ভাতৰ ভাতৰ লগত পানী নিদিয়ে নেকি।
অ' ভাতৰ লগত পানী দিওঁ কিন্তু পানী বনোৱা কথা ক'ল ন ভাত বনোৱাটো ভাত সেইটো একেলগতে গুচি যায় অ' সেইটোতো একেল লগতে গুচি যায় ন সেইটো তোমাৰ সেইটো পানীটো ক'লে যে তুমি পানীটো অকল পানীয়ে হ'ল ন সেইকাৰণে।
তুমি নবনোৱা ন তুমি পানীয়ে দিয়া ন সেইকাৰণে
অ', অ', অ', অ', অ', ভাত পানী বনালো মই ভাত আৰু পানী বনালো।
অ' হয় নেকি অ' আজি কি বনালে তেনেহ'লে?
তুমি বনালা নে ভাত পানী?
উম বনালো, আজি বনালো?
অ' আজি সেই ভাত পানীয়ে বনাম।
আৰু আঞ্জা?
আঞ্জা কিয় বনাম? ভাত আৰু পানী বনাম যদি আঞ্জা কিয় বনাব লাগে?
হয় নেকি? তোমাৰ পিনে বতৰটো কেনেকুৱাহে?
বতৰটো বতৰটো আৰু কেনেকুৱা আৰু ঠিকে আছে ঠাণ্ডা আছে বতৰ।
হয় নেকি, আমাৰ পানে ইমান বৰষুণ দি আছে আজিকালি মানে আজি কেইদিন ধৰি- কেদিন ধৰি বৰষুণ বিৰাট দি আছে।
অ' তোমাৰ পানে অকল নহয় আৰু, এই অসমতে দি আছে বৰষুণ। বহুত দি আছে আমাৰ পানেও বৰষুণে দি আছে সেইকাৰণে অলপ ঠাণ্ডা আছে আৰু, উম উম'।
বানপানী হোৱাৰ কাৰণে আজি কতো ওলাই যাব পৰা নাই। আৰু তাৰপিছত কবাত ফুৰিবলৈ- যাম বুলি ভাবিছিলোঁ, ইমান বৰষুণ বতৰ তাৰপিছত আ- ক'বাত ওলাইও যাব পৰা নাই, এনেই তুমি ফুৰিবলে এনেই ক'বাত যোৱানে?
নাই নাই ফুৰিবলৈ মই নাযাওঁৱে কতো, মানে সেই ঘৰতে বহি থাকো যে, ইমান- বৰষুণত কোনেনো যাব।
হয় নেকি? অঁ অ। কেইদিন আগত মই ফুৰিবলৈ গৈছিলো, তোমাৰ মেঘালয় চাইদে ইমান ধুনীয়া- ভিও বা বৰষুণ বতৰতে গৈছিলো ফুৰিবৰ কাৰণে। তোমাৰ নিয়ৰ পৰি আছিলে চাৰিওপিনে ফটো চটো তুলিছ- ছিলো ইমান ভাল লাগিছিল। তুমি এনেই ক'ৰবাত ফুৰিব গৈছিলানে কেইদিনমান?
তোমাৰ সেই চাৰিও পিনে মানে নিয়ৰ পৰি আছিল নেকি?
তুমি কেইদিনমান মই আকৌ তাতে গৈছিলোঁ ন, তাৰপিছত তাতে ৱাটাৰ- ফল ছালোঁ, ছেভেন চিষ্টাৰ, তাৰপিছত আ মেঘালয় ঘূৰিলোঁ। তাৰপিছত এই তোমাৰ ৱাটাৰফলবোৰ ৱাটাৰ-
তুমি অঁ'-
ৱাটাৰ ফল চল বোৰ ঘূৰি আহিলো আৰু তাৰপিছত একদিন মই- ত একদিন আকৌ তাতে গৈছিলো, তোমাৰ- খামৰেঙা। খামৰেঙা তাতে খামৰেঙা বিল বুলি আছিলে গুৱাহাটীৰ।
অঁ' আছিল নে আছে এতিয়াও?
আছে আছিল, মই যাওঁতেতো আছিলেই এতিয়া আছেনে নাই সেইটো গম নাপাওঁ বাৰু।
অঁ' হয় নেকি মানে তেতিয়া তুমি যোৱাটো মানে কেতিয়া গৈছিলা তুমি বহুত দিন হৈ গ'ল নেকি? কি বহুত বছৰে হ'ল নেকি তুমি তেতিয়া অ' অ' চাগে তেতিয়া আছিল চাগে- এতিয়া নাই চাগে ন' এই তোমাৰ থাকাতো মানে তেনেকুৱা তুমি যেতিয়া গৈছিলা তেতিয়া আছিল, এতিয়া নাই আৰু।
অঁ' হ'বও পাৰে। তাৰপিছত তাতে বিল, বিল তাতে ম'ম' চ'ম' খালো তাত- তে ডাঙৰ ডাঙৰ ৰিজৰ্টবোৰ আছিলে তাতে গলোঁ, তাত- তাতে ফুৰিল ফোন কৰিকে তাতে কৰ'বাত কবি ঘুৰিলো। তাৰপিছত আমি বাইকত গৈছিলোঁ চাৰিজন, এঁ বাইক- কত ঘূৰিলোঁ, তাৰপিছত এনেই তুমি বাইকত ঘূৰি ভাল পোৱানে?
অঁ' মই বহুত ভাল পাওঁ বাইকত ঘূৰি, বহুত ভাল লাগে বাইকত ঘুৰি, ইমান ভাল লাগে কি- ক‌ওঁ আৰু ইমান মানে আৰু এনেকুৱা মানে বেলেগ গাড়ীত ঘুৰিব গ'লে ইমান- ভালে নালাগে বাইকত ইমান ভাল লাগে ন' এই বতাহ খাই খাই আৰু- একদম মজা লাগে কিন্তু, এনেকুৱা মানে বহুত ভাল লাগে আগতে গৈছিলো। এতিয়া আৰু যোৱা নহ'ল আৰু সেইকাৰণে।
এ বৰষুণ বতৰত যেনেকুৱা বাইকত ঘূৰিকে ইমান ভাল লাগে মোক।
উম। উম। বৰ -বৰষুণৰ বত -ৰতটো নাযাওঁ। তোমাৰ সেই ৰেইনকোত লগালে যাব পাৰি আৰু। সেনেকুৱা নোৱাৰোঁ।
উম। মই জিকি- জিকি চলাইকে, বাইক চলাইকে বিৰাট ভাল লাগে। কি কৰোঁ জানানে মই, দুটা অ' কি কৰোঁ মই, দুটা কাণত পুৰা হেডফোন লগাই ল‌ওঁ তাৰ পিছত এটা গান বজাই দিওঁ, ফুল চাউনেদি। ওপৰৰ পৰা হেলমেট পিন্ধি দিওঁ। হেলমেটৰ ওপৰৰ বাইজাৰখন নমাই দিওঁ। তাৰপিছত মুখ মানে মুখত পানী নপৰে, আৰু আহ চুলি- তুলি নিওঁ, তাতে নিজিকে আৰু তাত। তেনেকুৱাকে চেটআপ কৰি লওঁ। তাৰপিছত আ ক'ৰবাত ফুৰিবলৈ লাম্ভা, আ বৰষুণ দি থাকক। আৰু বাইক চলাই থাকিম। ইম্মান ভাল লাগে নহয়, মনটো শান্তি লাগে।
অ'হ। অ'হ। হয় নেকি? মানে- মানে কৰিব বিচাৰিছানে? মানে কৰিলা এনেকুৱা? মানে তুমি এতিয়া কৰিলা ন। সেই কৰি থাকিম বুলি সেনেকুৱা কৰিলা?
মই কৰি থাকোঁ। এইকেদিন মানে বৰষুণ দি আছিল নহয়। সদায় মানে জিকি আছোঁ। আজিও মানে জিকিছোঁ। সেনেকুৱাকে মানে
হুহ। অ' আজিও জিকিলা অ'-অ', হয় নেক
উম। উম। আজিও জিকিলো। তোমাৰ গৈছিলো কৰ'বাত, ওলাইকে। তাতে মানে ফুৰিকে আহিলোঁ। আহোঁতে মানে বৰষুণ দিছিলে। ভাবিলোঁ আৰু জিকি- জিকি যাওঁ বুলি। জিকি- জিকি আহিলা। ভাল লাগে।
ভালে দিয়া। ভাল লাগছে। আৰু বেলেগ মানুহৰ চবৰে বেলেগ বেলেগ ন। সেইট -টোৱে, মানে আমাৰতো সেই জিকিলেটো বেমাৰ হৈ যায় তোমাৰ চাগে নহয়, সেইকাৰণে তুমি জিকি ভাল পোৱা আৰু। এই বেমাৰো নহয় চাগে তো তোমাৰ।
অ'হ অ' মোক জিকিকে মানে বেয়া নালাগে।
কি ক'লা? জিকিকে, কি নালাগে?
মানে জিকিকে ভাল লাগে বে, বেমাৰ- চেমাৰ নহয় আ
মানে? তুমিতো ক'লা জিকিকে নালাগে বুলি।
জিকিকে
কি নালাগে মানে? অ' অ' মানে জিকিকে ভাল লাগে? তোমাৰ মানে বেমাৰতটো নহয় ন। অ'। অ'হ। এইটো ক'ব বিচাৰিছিলা। অ' হয় নেকি?
কিবা বেলেগ শুনা পাইছিলা নেকি হা?
অ'হ। মই সেইয়ে শুনা পাইছিলো যে- মই মই মানে সেইটো শুনা পাইছিলো যে -জিকিকে ভাল মানে অ'হ। এনেকুৱা শুনা পাইছিলো আৰু। ভুলতে কিবা শুনা গ'ল চাগে, যেনেকুৱা জিকিকে মানে কৰি ভাল নালাগে।
বহুত বেমাৰ হৈ জানানে, তোমাৰ গৰম ঠাণ্ডা পৰি আছে নহয়। বহুত বেমাৰ। কেইদিনমানে কেইদিনমান ধৰি মোৰ দাদাৰো বেমাৰ হৈ আছে। জ্বৰ হৈ আছে মানে
যে মানে বতৰটো সে হৈ য গ'লে, তোমাৰ বতৰ যেতিয়া যে মানে চেঞ্জ হৈ থাকে। -কে ন, চেঞ্জ হ'লে তোমাৰ সেই বেমাৰতো হয়েই। চবৰে বেমাৰ হয়।
হয়। হয়। হয়।
কি ক'লা?
তাৰপিছত, এই বেমাৰটোৰ কাৰণে মানুহৰ মানে এনেকুৱা বতৰ বহুত বেমাৰ আজাৰ হয় ন, তাৰ পিছত আৰু এনেকুৱা বত ধৰা বেমাৰ আজাৰ হ'লে মেডিকেলটো ইমান পটককৈ যাব নালাগে। আৰু পটককৈ গ'লে মানে অ' পটককৈ যাব নালাগে। এনেই কিনকিনিয়া বৰষুণত তোমাৰ বেমাৰটো হ'বই ন জিকিলে। সেইকাৰণে মানে যাব নালাগে, আৰু তাৰপিছত তোমাৰ এতিয়া আমাৰ ফালটো তোমাৰ এইকেইদিন বৰষুণ দি আছে, তোমাৰ শিৱসাগৰ শিৱসাগৰ পানীটোত তোমাৰ বানপানীৰ কাৰণে
হয় হয় সেইটোটো হৈছে তোমাৰ বহুত জাগাই জাগাই এতিয়াতো বৰষুণৰ বতৰ যে তোমাৰ জাগাই জাগাই এতিয়া বানপানী হ'বই, চবৰে জাগাতে হ'ব চবে জাগাতে হ'ব। হয়' হয়', এই আজিকালি চবৰে মুখৰ পৰা সেই য়ে শুনো বানপানী বানপানী বানপানী, আৰু এইটো চিজনে হয় বতৰে হয় এইটো বানপানী হ'বই নহ কৈ কিনে একো লাভেই নাই। হয় হয় মানুহৰতো সমস্যা আছে, উম হয়, হয়, মানুহবিলাক বহুত সমস্যা হৈ আছে।
তুমি যেনেকোৱা কৈ আছাঁ লাইটলি মানে, এনেকোৱা সমস্যা সেই বুলি সেইটো তোমাৰ যাৰ হৈছে ন, যাৰ হৈছে
হেল্লো জান অ' তুমি মানে কলেজত কি একোটো কৰিব নোৱাৰা ন, সেইটোয়ে আৰু কৈ কৈ আৰু কিনো কৰিব পাৰা, সেই ইমানেই সেইটো, নহয় নহয় শুনা মানে মই, মানে মই যাক আকৌ মই ক'ল কৰোঁ মানে সিহঁতে সিটোৱে কয় যে সেই হয় যে বুলি সেইকাৰনে আৰু মই সুধিলোঁ।
অ' সেইটো তোমাৰ কথা আৰু তুমি কাক কাক কোৱা কৈ থাকা। এনে আমি ক'ব, কৰিব নোৱাৰিলে আমি ক'বতো পাৰিম ন। সমস্যাবোৰ আলোচনাটো কৰিব পাৰিম, যিহেতু কোনোবা কৰিব পৰা মানুহৰ লগত গ'ম পালে সেই সমস্যা সমাধান কৰিব নোৱাৰিলোঁ অলপ হেল্পটো কৰিব পাৰিব, সিহঁতৰ খোৱাৰ সুযোগটো ল'ব পাৰিব। সেয়াই আৰু এতিয়া সিহঁতৰ খাব যে মই ভিডিঅ' দেখা পাইছো হেয়া কৈ আছিলে, ৰাতিপুৱাৰ পৰা একো খোৱাই হোৱা নাই বুলি কৈ আছিলে। সৰু ছোৱালী এটা মানে সৰু এটা ছোৱালীয়ে কৈ আছিলে মানে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই বুলি এনে মানে কৈ আছিলে, বানপানীৰ কাৰণে গছৰো ওপৰত উঠি গৈছিলে
উম'।
এনেকুৱা, বেয়া লাগে নহয় হেনেকোৱা হ'লে।
উম, উম, হয়।
দিয়া ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ধন্যবাদ।